হেল্ল'
হেল্ল'
কি কবনো
আৱাজ আহা নাই
হেল্ল'
হেল্ল'
অ কি খবৰ
ভাল ভাল আপোনাৰ
অ মোৰো ভাল
অ কি কৰি আছে
এনেই বহি আছিলো আপুনি কি কৰি আছে
মই এনেই ঘূৰি আছো
অ বাহিৰত নেকি
অ বাহিৰতে অলপমান ফ্ৰেছ অলপমান বতাহ খাই আছো
চাহ খালে
চাহ মই তেনেকে নাখাও গতিকে গধূলি তেনেকে চাহ খোৱা নহয়ে বাৰু হেল্ল'
আচ্ছা চাহ নাখায় নেকি আপুনি
নাই নাই মই চাহ নাখাও মই চাহ খুবেই বেয়া পাওঁ খাই মানুহৰ চাহ খালে লাগে কিন্তু মোৰ চাহ খালে আকৌ টোপনি ধৰে গতিকে মই নাখাও আপুনি
অ মোৰ খোৱা হ'ল চাহ খালো এই লগৰ কেইটামান আহিল
অ
সহত সিহঁতৰ লগত অলপ পিজ্জা খালো আজি
কি খালে
পিজ্জা পিজ্জা খালো পিজ্জা
অ পিজ্জা খালে আচ্ছা ভালেইচোন মোৰ বহুত দিন হৈ গ'ল জাংক ফুড তেনেকৈ খোৱাই নাই বাহিৰৰ বস্তু অলপমান ঘৰৰ বস্তুৱয়ে খাবলৈ শিকিছো মানে বাহিৰৰ অলপ এৰিছোয়ে মানে খোৱাটো এই বাহিৰৰ বস্তু খালে মোৰ মানে মুখত বহুত মানে এনেকে পিম্পলচ বোৰ হৈ য যাই ন
অ
গতিকে অলপ তেলেতীয়া বস্তুবোৰ খুৱা এৰিচোৱে
ঠিকে আছে বাহিৰত নাখাব তেনেহলে বাহিৰতো জানেই আৰু বেয়াই থাকে বস্তু খিনি
অ অ পুৰণা তেলতে ফ্ৰাই কৰি দিয়ে ন সিহঁতি তথাপিতো আৰু লোভটো লাগেই বাৰু দিয়কচোন
অ এইটো চবৰে লাগে আৰু
অ আৰু বাকী কওক আপোনাৰ ঘৰত কেনেকুৱা ভালেই ন'? বাৰ ভাল আপোনাৰ?
কি কৈছে?
হেল্ল'।
অ' কি কৈছে?
বাৰ ভাল আপোনাৰ খবৰ?
অ' চবৰে ভাল দিয়ক। হেল্ল'।
হেল্ল'। অ', অ' শুনিছোঁ ক'ব। অ' মাতটো মাজে মাজে যে আপোনাৰ নাইকিয়া হৈ যায়।
মানে অলপ আমাৰ পিনে অলপ নেটৱৰ্কৰ প্ৰব্লেম আছে।
হয় হয় বুজিছোঁ, বুজিছোঁ। বাৰু সুধি আছিলোঁ আপোনাৰ বাৰ খবৰ কেনেকুৱা ভালনে?
অ' ভালে আছোঁ দিয়ক। আপোনালোকৰ ঘৰৰ চবৰে ভাল আছে?
অ' ভাল ভাল, চবৰে ভাল। আ, আপোনাৰ বা কি কৰি আছে এতিয়া?
মোৰ বাই এতিয়া উ, এনে আছে ঘৰতে আছে। একো কৰা নাই বাৰু এতিয়া।
হয় নেকি আৰু ছপন দাৰ খবৰ কি?
ছপন দা ভালে আছে।
অ' বহুত দিন লগেই পোৱা নাই কাকোঁ ন'?
অ' আজি দূৰত থাকোঁ না।
অ' আহিবচোন কেতিয়াবা আমাৰ পিনে।
অ' আহিলে আহিম দিয়ক আপোনালোকৰ ঘৰত।
কি কৈছে?
এইফালে আহিলে আপোনালোকৰ ঘৰত আ, আহিম দিয়ক।
অ' আহিব আহিব, ভাত খোৱাকে আহিব দেই।
ঠিক আছে দিয়ক। আপোনালোকে এইফালে গ'লে যাব দিয়ক আমাৰ ঘৰত।
অ' যাম যাম। আজিকালি আপোনালোকে বহুত দূৰত গুচি গ'ল ন'?
অ'।
সেইটো কাৰণে, নহ'লে আগতেতো লগ পোৱ পুৱি চলিয়ে থাকিছিলে। আপোনালোকে আহিবচোন আমাৰ পিনে, আমাৰ ঘৰলে, ভাত খোৱাকে এদিন। ভালকে।
ঠিক আছে আহিম দিয়ক একদিন।
অ' গাহৰি বনাই থৈ দিম।
অ' গাহৰি বনাব।
অ' আৰু কিবা খাব বিচাৰে নেকি?
নাই নাই, লাই গাহৰি বনাই বনাব দিয়ক।
কি বনাম?
লাই গাহৰি বনাব হা।
অ', অ' ঠিক আছে ঠিক আছে, অ' আপোনাৰতো বহু-বহুত প্ৰিয় ন' লাই গাহৰি? হয় হয় মই বনাম। দিয়ক। আপুনি যোনদিনা আহিব খোজে খালি ফোন কৰি দিলে হৈ গ'ল।
ঠিক আছে দিয়ক। এতিয়া আপুনি কি কৰি আছে মানে, মানে কি কৰি আছে এতিয়া?
এ, তাকেই মই ক'লো না ঘূৰিয়ে আছোঁ। চ' অলপমান বতাহ খাই আছোঁ। কি কৰিম আজিকালি হয় ইমান গৰম পৰিছে আজি গোটেই দিনতটো। এই গধূলি সময়তহে অলপ ভাল হৈছে বতৰটো ন' বৰষুণ দিছে।
অ। ৰাতিপুৱা ইমান ৰ'দ আছিল আজি।
অ মানুহৰ অৱস্থাই বেয়া হৈ যোৱা হৈছে গৰমত।
এ-এতিয়া আৰু বৰষুণ দিলাক।
উম এচি, ফেন, কুলাৰ নহ'লে নচলেই আজিকালি আমাৰ গুৱাহাটীখনতো।
অ আগতে ইমান গৰম নাছিল বাৰু। আজিকালি অলপ বেছি দেখা পাই আছো গৰম পৰি আছে।
হয় হয় কি কব আৰু। আপোনাৰ অ আমাৰ ইমান জনসংখ্যা বাঢ়ি গৈছে। গছ-গছনি মানুহে কাটি কাটি শেষ কৰিছে। যান-বাহন ইমান বাঢ়ি গৈছে। কেনে কৈ গৰম নপৰিব, পৰিবই। বায়ু প্ৰদূষিত হৈ আছে। খোৱা পানী। স্বাস্থ্যয় সকলো বেয়া হৈ হৈ গৈ আছে।
চবৰে ঘৰে ঘৰে বেমাৰ চলি আছে এতিয়া, জ্বৰ,
অ অ। উম এতিয়া ভাইৰেল ফ্লু চলি আছে ন, সকলোৰে ঘৰে ঘৰে।
অ।
আপুনিও সাৱধানে থাকিব।
অ মইতো ঠাণ্ডা ঠাণ্ডা নাখাওঁৱেই আৰু এতিয়া আৰু।
অ হয় হয় মানে এতিয়া গৰম আৰু ঠাণ্ডাটো অলপমান মিক্স হৈ আছে ন। এইটো বতৰত আপোনাৰ এনেকুৱা জ্বৰ-তৰবোৰ আহেই। গতিকে অলপমান সাৱধানে চলিব লাগে।
আপুনি অলপ সাৱধানে থাকিব আৰু।
কি কৈছে?
আপুনি অলপ সাৱধানত থাকিব।
অ অ মইতো এই মোৰ সময়ে নাই মই ঘৰতে থাকো যে।
তেনেকে বাহিৰত ওলাই যাবলৈ সময়ে নাই
আহ।
আৰু আপনি আজাৰি টিমত কি কৰে- কৰে?
মানে?
আজৰি টাইম পালে আপুনি কি কৰে?
আপোনাৰ মাতো অহা নাই ভালকে।
হেল্ল' শুনা পাইছে?
অ অ কওকচোন।
মই কৈছো আজৰি টাইমত আপুনি কি কৰে?
একো নকৰ ইমান এটা হে নাই এনেই থাকো আৰু।
অ আপোনাৰতো, কিবা এপ্লাই-চেপ্লাই কৰি ছেনে
এতিয়ালৈ কৰা নাই মই, একো ওলোৱা নাই না এ। এদি আৰি ওলাব বুলে।
হয় হয় ওলাব ওলাব আপুনি এই যোনবিলাক আপোনাৰ। গমেণ্ট পৰ্টেল বোৰ চাই থাকিবচোন তাতে কিবা কিবি ওলাই থাকে। গমেণ্টৰ হওক সেইবোৰ এপ্লাই কৰি থাকিব।
অ চাই আছিলো।
অ আজিকালি নিবনুৱা সমস্যাও এটা ইমান ডাঙৰ সমস্যা হৈ গৈছে। সকলোবোৰ ঘৰে ঘৰে মানুহবোৰ ন পঢ়া শুনা কৰি পিনে চব ঘৰে ঘৰে বহি আছে কাম পাবলৈ নাইকিয়া হৈছে
এইটো এতিয়া কিবা কৰে চৰকাৰে এতিয়া ওলাব নাই ওলাই আছে থ্ৰী পইট জিৰ' ওলাব নাই তিয়া
হয় হয় এ দি আৰ ই থ্ৰী পইণ্ট জিৰ' ওলাব তাকেই দিয়ক ভালকে দিয়ক ভালকে পঢ়ক কচিং কৰিব পাৰে
অ ভাবি আছিলো কচিং লম বুলি চাওঁ ল'ব পাৰো আপুনি লৈ আছে নেকি কচিং
কি কৈছে
আপুনি কি লৈছে নেকি কোচিং
নাই নাই মই এতিয়া লৈকে কোচিং লোৱা নাই ভাবিছো লম বুলি অলপমান অলপমান কমত য'ত হয় ভাল যত পঢ়াই আৰু কমতে হয় তেনেকুৱা বিচাৰি আছো বাৰু মোৰ লগৰ এজনী কৰি আছে তাইক একবাৰ সুধিব লাগিব তাই ক'ত কেনেকে কিদৰে কৰি আছে চে
আছে নেকি
মই আপোনাকো বাৰু জনাম যদি তেনেকুৱা কিবা ভাল পাওঁ
আপোনাৰ লগৰ লগৰজনী কি মানে কিহৰ কচিং কৰি আছে এতিয়া
তাই এই হেৰি আপোনাৰ গভমেন্টৰ কাৰণেই মানে কৰি আছে গভ্মেন্ত একজাম বোৰৰ কাৰণে
আত্ছা
আৰু বেংক আৰ আৰ বি এইবোৰৰ
অ ঠিকে আছে ভালতো এইটো কৰিব লাগে
গতিকে তাইকে সুধিব লাগিব তাইনো কি কৰি আছে আপুনি সদায় বাতৰি কাকত ফ'ল' কৰে নে
বাতৰি কাকত টো এনেকে ফলো নকৰোঁ
অ বাতৰি কাকত ফ'ল' কৰিলে বহুত মানে আপোনাৰ জ্ঞান বাঢ়ে বুলি কয় ন আৰু
অ ঠিক আছে দিয়ক
অ ঠিক আছে দিয়ক আজিলৈ ৰাখিছোঁ ধন্যবাদ
অ দিয়ক ঠিক আছে